শুনিছ অ', শুনিছ নাই?
শুনিছোঁ, তই শুনিছ নাই?
শুনিছো, কি কৰি আছ?
এই পথাৰলৈ গৈছিলো তোৰ হাল মানে গৰু নতুনকে আমাৰ গৰু লোৱা হৈছিলে তাকে, গৰু হাল শিকাবলৈ গৈছিলো।
অ', অ', নতুনকে গৰু এহাল লৈছ মানে?
অ', মানে এতিয়া লোৱা নহয় তোৰ ধৰ পোৱালিৰ পৰা আৰু এতিয়া শিকাব পৰা হৈ গৈছে। তাৰপাছত সেই শিকালো শিকাই পেলাই মানে মই শিকোৱা নাই দেউতাই শিকালে মই তাৰ পৰা গৰু গা পা ধুৱাই পেলাই এতিয়া নাঙল যুঁৱলিহাল লৈ আহিছো, দেউতাই গৰু এৰাল দি পেলাই আহিব আৰু।
এই গৰুটো হেৰি, শিকাবলে আগত এই পুৰণা গৰু এহাল হেৰি থাকিব নালাগে জানো? গৰুটো মানে শিকাবলৈ আগত গৰুটো শিকাবলৈ আগত পুৰণা গৰু এহাল থাকিব নালাগে জানো?
এই নহয় সেইটো হালোৱাটোৰ ওপৰত ডিপেণ্ড কৰে, কেনেদৰে সি মানে হেৰি কৰে অ'। একদম, মানে তোৰ সেইটো হালোৱাটোৰ ওপৰত ডিপেণ্ড কৰিব ন'?
অ', মানে তোৰ একেই আগত গৰু এহাল লাগে বুলি কম্পালচাৰী নহয় আৰু?
অ', মানে কম্পালচাৰি নহয় তোৰ, এতিয়া আগত থাকিলেতোতো ভালেই। এ কিন্তু যদিহে ধৰ হালোৱা জন যদি ভাল হয়। বা সি তাৰ যদি আগতে যদি মানে অভিজ্ঞতা আছে তেনেকুৱা গৰু শিকোৱা, তেতিয়াহ'লে মানে কথা নাই সি নিজে কণ্ট্ৰল কৰিব পাৰিব।
অ', মই মানে আমাৰ গাঁৱত দেখিছো মানে, গোটেই হেই আগত মানে এই আগৰ পুৰণা বুঢ়া গৰু গৰু এহাল গৈ থাকে পিছে পিছে নতুন গৰুতো গৈ থাকে আৰু তেনেকে মই শিকোৱা দেখিছো।
সেইটোতো মানে ভাল ভাল হয় মানে এইটো কি আৰু তেতিয়া সিহঁতে ধৰ একোৱা আমনি নকৰে, এতিয়া কেতিয়াবাতোৰ এ গৈ থকা সময়তে তোৰ শুই দিবলৈ বিছাৰিব। তাৰ পৰা আকৌ সিহঁতে যেনি যাব লাগে সিফালে নাযায়, তোৰ বাওঁ হাত সোঁহাত সিফালে ইফালে হৈ দিব। কিন্তু হালোৱা জনে যদি ধৰ ভালকে হেৰি কৰিব পাৰে, চলাব পাৰে তেতিয়া মানে ধুনীয়াকে চলি যায় কেচ নাই ইমান। আমাৰ দেউতাই মানে আগৰ পৰা সেইখিনি কৰি থকা ন' যিখিনি তোৰ পাকৈত হালোৱা আছে সিহঁতে এ হাল মানে এইটো দুই তিন দিনত শিকাই পেলাই ইহতে বন মানে বোৱাব পাৰিব।
অ', অ', অ', হেৰি এটো কি বুলি কয় তাৰপৰা বাকী কলেজৰো একো তহতৰ একো কামেই নাই।
নাই নাই এতিয়াতো যাব লগা হোৱা নাই বাট, কাইলৈ হয়তো যাম নেকি আজি চাই লওঁ। যদি মোৰ লিখা মেলাখিনি কাম যদি সম্পূৰ্ণ হৈ যায়, তেতিয়া কাইলৈ যাব লাগিব।
মোৰ আজিৰ পৰা তোৰ ইণ্টাৰণশ্বিপ মানে, আজি বাইদেউজনী ফ্ৰী হ'ব নেকি! হয় যদি মানে আবেলি মাত ৰাতিপুৱা আবেলি গৈ ইণ্টাৰ্ণশ্বিপটো কৰি আহিব লাগিব নহ'লেনো এনেকৈ টাইমটো গৈ থাকিলে নহ'ব নহয়।
এইটো অশান্তিৰ বস্তু হয়, একদম মানে তোৰ ঘৰৰ একো কামো নহয়। আকৌটো কেতিয়া কেতিয়া যাব লাগিব কি কৰিব লাগিব ঠিক কান নাই না!
এইটোয়ে মই এতিয়াতো ৰাতি আহ, মোৰ এইকেইদিন ডেইলি ৰুটিনটো তেনেকেই চলি আছে।
সেইটোৱে কোনো এটা কাম তই ভালকে কৰিব নোৱাৰ, এতিয়া মই পথাৰলৈ যদি দেউতাৰ লগত যদি মই এতিয়া মানে শুন পথাৰলৈ যাব লাগে দেউতাই ধৰ হাল বাইছে মই অলপ কোৰ-চোৰ মাৰিব পাৰোঁ, কিন্তু কি হ'ব। এতিয়া সেই গ'লে মোৰ ৰিপৰ্টিনিখিবলৈ বাকী আছে না ৰিপৰ্ট খিনি লিখিব লাগিব, আকৌ কাইলৈ দিনটো ল'ব নহয় কাইলৈ বা পৰহিলে ভিতৰত কোনোবদিনাখন কৰিবলৈ যাব লাগিব, এতিয়া কোনদিনা বা যাব লাগে!
অ অ সেইটোয়ে মোৰো মোৰো এইকেইদিন ডেইলি ৰুটিনটো চেমে হৈ আছে, ৰাতিপুৱা সোনকালে উঠো, দৌৰিবলে যাওঁ আহি কঠিয়া তোলো, আৰু তাপা কঠীয়া বিলাই আকৌ শু, আকৌ আবেলি কঠীয়া তোলো, সেইটো সেইটো নন ষ্টপ সেইটো ৰুটিনে চলি আছে।
উম, হুম, এইটো এ আৰু উপায় নাই। তাপা মানে মোৰ আজি বস্তু এটা আমাৰ মানে বহু দিনৰ পৰা লক্ষ্য কৰিছো আজি বহুত মানে বস্তু এটা অলপ দেখি কি বেয়া লাগিলে, কি গম পাৱ
কি
ত, আমাৰ মানে খেতি পথাৰ য'ত আছে সেই ওচৰতে বুৱা তোৰ পাহাৰ আছে হা, ওচৰতে মানে একদম ওচৰতে নহয়। কিন্তু অলপমান ওচৰতে ধৰ তোৰ পাহাৰ আছে, কিন্তু পাহাৰবোৰ মানে আমি মইতো সৰুৰ পা ইয়াতে যেতিয়াৰ পৰা মই আমাৰ এই নতুন ঘৰত আহিছো তেতিয়াৰ পৰা তোৰ পাহাৰৰ লগত ধৰ অহা যোৱা চলি থাকে। কেতিয়াবা গৰু আনিবলে গ'লে তেতিয়া তাত যাওঁ তাত গৈ পেলাই ধৰ এতিয়া কঁঠালৰ দিনত কঁঠাল লাগে না খুব বহুত এইটো কঁঠাল গছ আছে। শুনা পাইছ নাই? হেল্ল হেল্লৌ
তেও নহয় নয়, ইহত কেটাই অকলে কিমান কৰিব নো?
শুনিছ নাই?
শুনিছো, তই শুনিছ নাই?
মই নাই শুনা, মই এতিয়াহে শুনিছোঁ।
অ অ, মই-মই অথনিৰ পৰা কথা কোৱাই নাই বাৰু তোক কৈ আছিলি, মই শুনি আছিলো।
অ-অ, মানে সেইটো শুনিবি। আগতে মানে আমি ধৰক কঠাল, হওক আ- আম হওক, আকৌ তোৰ পাহাৰৰ মানে যিবোৰ বস্ বস্তুখিনি মানে সেইখিনি খাই পেলাই বেছি ভাল লাগে হা। আগতে আমি সৰু থাকোতেনে গৰু চৰু এৰাল দিব যাওঁতেনে বা গৰু আনিব যাওঁতে তেতিয়া মানে লগতে দুই তিনিটা গ'লে আমি পাহাৰলে যাওঁগে মানে বুইছ।
অঁ
তাৰপিছত, এতিয়া মানে কি হ'ল লাহে লাহে তোৰ একদম যেতিয়া তোৰ আমাৰ দিনবোৰ পাৰ হৈ-হৈ গৈ আছে, বছৰবোৰ পাৰ হৈ-হৈ গৈ আছে, এতিয়া কি হৈছে আমাৰ অ মই মানে এই সৌ সিদিনা গৈছিলোঁ হা, বহুত দিনৰ মূৰত পাহাৰলে গৈছোঁ, পাহাৰলে গৈ পেলাই দেখ দেখিছো কি, আঁতৰ পা ত দেখিবলৈ পাহাৰখন ধুনীয়া, তই আ আমাৰ তহঁত যত আছ তাৰ পৰা যদি পাহাৰখন যদি দেখ তেতিয়া দেখিবি একদম পুৰা গছে চছে ভুৰি আছে, কেতিয়াবা আহিবলে মন যাব। তাপা আকৌ তোৰ ধৰ এনেকুৱা লাগে যে একদম তাত গৈ পেলাই শান্তি।
অ
কিন্তু যেতিয়া তই পাহাৰলে উঠিবি, প্ৰকৃততে যেতিয়া তই পাহাৰ ভিতৰত সোমাই যাবি তেতিয়া দেখিবি তাতে তোৰ একদম লথঙা মানে। তই তালে গ'লে দেখিবি গোটেই গছবোৰ সেৰেঙা, অত এজোপা গছ তত এজোপা গছ। লতা লিকতি বুলিবলে একো নাই, সেইটোৱে লতা লিকতি বুলিবলে একো নাই আগতে পাহালে যদি আমি সোমাও নহয়, ডেইলী গৈ থকা ৰাস্তাটোত তই যাব নোৱাৰো কাৰণ তোৰ মানে লতাই বেৰি বেৰি ধৰে।
অ-অ, তই মানে কি এইক এইক গৈছি‌লি গৈছিলি নে কি বোলো?
অ, মই মানে তোৰ এতিয়া মই দুদিন মানৰ আগত গৈছিলো আৰু মই এতিয়া এতিয়া ধৰ গলে আঁতৰ পা চাও ন পাহাৰখনৰ অৱস্থাটো কি হৈ আছে, আজি কি দেখিছো গম পাও পাহাৰখনৰ ওপৰত একদম ফক্লেন এখন লাগি আছে।
অঁহ।
মানে কি বুজিছ? তাত ওপৰত খনন চলি আছে।
উম উম গম পাইছোঁ।
সেইটো মানুহে আজিকালি মানে সেইটো বিশেষকে আমাৰ- আঁহ অসম আৰু অৰুণাচল বৰদাত মানে এই গোটেই কণ্ডিচনটো চলি আছে। অসমৰ- কিছুমান মানে পাহাৰটো বিশেষ বেছিকেটো পাহাৰ অৰুণাচলৰ ফালেই আছে দেই। সেইটো মানিব লাগিব। কিন্তু অসমৰ যিফালে পাহাৰ থাকে- এঁ অসমৰ যি বৰ্ডাৰৰ মানে আমাৰ অসমৰ ফালে যি পাহাৰ থাকে- তাত মানে কিছুমান আগতেই মানুহবোৰে দ দখল কৰি থৈছিলে, আমাৰ ককা আঁযু ককা দিনতে। দখল কৰি থৈছিলে তাৰ পিছত- তেতিয়াৰ পৰা কিন্তু এতিয়া যোৱা পাঁচ বছৰলেকে কিন্তু সেই পাহাৰ তেনেকেই আছে তাত মানে কোনো একো কাম বন- কৰা নাই আৰু কোনেও তাত ধৰ- পাহাৰ কাটি পেলাই হাবি উলিয়াই তাত বাগান সৃষ্টি কৰাটো এটা বহুত ডাঙৰ কথা আৰু বহুত খৰচী বিষয়।
অঁ'
কিন্ত অৰুণাচলৰ মানুহ- তেতিয়া মানে সিহঁতৰ ফালৰ পৰা লাহে লাহে পাহাৰবোৰ কাৰণ তাত সমতল ভূমি নাই ন, খেতি কৰিবলও মানুহে পাহাৰ কাট- কাটিব দিবলগীয়া হয়, সেইকাৰণে লাহে লাহে পাহাৰবোৰ কাটি কাটি কাটি কাটি মানে- সিহঁতে হেৰি কৰিছে, এই বাগান যে বাগান লগাইছে মানে চাহ বাগান লগাইছে। গম পাইছ?
এই এইটো ধংস হৈ হৈ গৈ আছে ন লাহে লাহে।
এইটোৱেই তোৰ আৰু আমাৰ অসমীয়া মানুহখিনি অসমৰ মানুহখিনিয়ে কি কৰিছে সেই পাহাৰখিনি যে একদম- বা বেছি পইচা পাইছে যে আৰু সিহঁতে ভাবিছে যে পাহাৰটো আছে কি কৰিমনো পাহাৰটোতো একো কাম নাই ন। সেইকাৰণে বহুত মানুহে মানে পাহাৰটো বেছি বেছি দিছে। সেই যিখিনি- দফলা সম্প্ৰদায়ৰ লোক সিহঁতক মানে গোটেইখিনি বেচি দিছে আৰু সিহঁতে কাটি কুটি শেষ কৰি পেলাইছে এফালৰ পৰা।
এ পাহাৰটো থাকিলে এই পাহাৰটো নাথাকিলে মানুহবোৰ গম পাব নহয় যেত- তিয়া মানে পানীটো বেছি আহিবলে ল'ব। মানে পা পানীটো যেতিয়া ধৰি ৰাখিবলৈ একো বস্তু নাথাকিব ন- তেতিয়া বানপানীটো বেছি হ'ব তোৰ।
অঁ তো অবিয়েশ্লী বেছি হব, এতিয়া পাহাৰে নৈ নৈ বুকৰ সুতবোৰ আগতে খুব কম মানে ধৰ- নৈ পানীও কম আহে কাৰণ তোৰ পানী আহোঁতে আহোঁতে গছ- কিমান গছ গছনি থাকে সেই গছ গছনি বিষয়ে পানীটো শুহি লয়। এ- গতিকে পানীতো ইয়ালে ইমান মানে প্ৰভাৱ নপৰে।
উম'
কিন্তু আজিকালিতো কিমান বৃহৎ বানপানী আহি যায়। আমাৰতো এতিয়া- নৈখনৰ যি- এ মানে দুৰ্বল যিখিনি অংশ আছে সেই দুৰ্বল অংশ দি মানুহৰ মানে প- থাই মাজেদি নৈ হয়। নৈ মানে প্ৰবাহ সলনি হৈ গুচি গ'ল।
অঁ'
আগতে যেনি নৈ গৈ আছিলে সেইফালে নগৈ এই পথাৰ মাজেদি গুচি গ'ল।
অঁ সেইটোৱে এই বস্তুতোটো এই মানুহে পইচা লোভতে মানে সেইবোৰ দি দিয়ে আৰু এতিয়া অও- উপায়ো নাই ন সিহঁতৰ যেতিয়া পইচাটো নাই সিহঁতি ভাবে আৰু যদি সেইটো যদি বেছি দিওঁ, তেতিয়া পইচাটো- পাম ন? হেঁতি মানে পইচাটো থাকে সৰহ কে পাই যায় আও কি কৰিব আও সেই তেনেকে বেছি-
তাকেই এইটো আজো ককা ককা আজো ককা দিনৰ পৰা যিটো মাটি- যিটো পাহাৰৰ কোনো কামেই নাই। কো কাম মানে অকল এটাই তাত- থকা গছ গছনিবোৰ সময়ে সময়ে ধৰ এতিয়া কাৰোবাৰ যদি বিয়া সকাম পাতিলে তাত গ'ল, তাত ডাঙৰ গছ এজোপা কাটি পেলাই একমাহৰ আগতে যেনিবা লৈ আহিলে, সেয়া খৰীয়ে গোটেই বিয়াখন চলি গল।
উম
তাৰপৰা এই বাৰিষাৰ দিনত আমাৰ ইয়াৰ মানুহবোৰে কি কৰে আগতীয়াকে গৈ পেলাই পুৰা খৰি আনি পেলাই জমা কৰি থৈ দিয়ে। আৰু এই বাৰিষা কেইদিন মানে তোৰ বৰষুণ আহি থাকে নুশুকাই ন গতিকে তাতে মানে সেইখিনি ব্যৱহাৰ কৰি পেলাই মানে ধুনীয়াকৈ বাৰিষাটো চলি যায়। কিন্তু যোৱা মানে ধৰ তোৰ দুই এক বছৰ আগৰপৰা মানে, সেইখিনি সুবিধাও নাইকিয়া হৈ গৈছে মানুহৰ। এইটো খৰি আনিবলও খৰি নাই। আৰু কি কৰিছে গম পা না নাই? আচল আটাইতকৈ ডাঙৰ কথাটো হৈছে, এই এ পাহাৰত থকা কিছুমান জীৱ জন্তু তললে নামি আহে যে, মই মেথোন, হাতী কথা কওঁ। সেইবিলাকৰ পৰা মানে ৰক্ষা পাবলৈ, সেই দখলাবগাত নিজৰ নিজৰ জেগাসমূহত পূৰা কাৰেণ্টৰ তাৰ দি পেলাই বেৰি থৈছে।
অহ।
সেইটো কাৰণে আৰু, গোটেই মানে পাহাৰত চেদেলি বেদেলি হৈ যোৱা নিচিনা হ'ল।
এইটোৱে, আজিকালি তেনেকে আৰু এতিয়া মানুহে আৰু কৰিবনো কিনো, তোৰ যদি সেইটো চা, মানে এতিয়া ধ নাই অহা, যদি সেইটো বেচিদিলে মুঠাকে যদি পইচা এটা পায়, সেইটো সেইটো লগতে সিহঁতি বেচি দিয়ে ন'।
হয় হয়।
সেইটোৱে মেইন কেছটো, তোৰ এনেকে মুঠাকে বেচিলেতো এনে বহুত পইচা পায়, এতিয়া ধৰি ল' দক সলাই টি মানে ইহঁতক বহুত, বহুত যদি হাই এমাউণ্ট দি দিয়ে ন', ইয়াত
এইটোৱে, হৈছে। এই এইটোৱে হৈছে ন' আজিকালি।
এটা আউ,
তাকেতো, আজুককা ককা অযুককা দিনৰ পৰা যিটো, যিকণ মাটি বা যিটো পাহাৰ ৰুই মানে আছে সেইটো মাটিটো, সেইটোৰ পৰা কাৰো আজিলৈকে লাভ হোৱা নাই। সেইকাৰণে মানে আজিকালি কি হৈছে দফলা সম্প্ৰদায়খিনি মানুহখিনি মানে, সিহঁতে সি, দফলাখিনিওতো একো উপায় নাইকিয়া হৈছে ন', সিহঁতৰ কাৰণ খেতি কৰিবলৈ সিহঁতৰ সমতল নাই। আমাৰ অসমীয়া বা অসমততো সমতল ভূমিও আছে খেতি বাতি কৰিবলে।
অহ।
কিন্তু সিহঁতে পাহাৰ কাটিয়ে সমতলকে উলিয়াই পেলাই, সেই মই যে কৈছোঁ জে চি পি লাগি আছে। ল, হয়তো তাত মাটি সমান কৰি আছে। য'ত কঁৱা বেচি আছে তাতে সিহঁতে চাহ খেতি কৰিছে বা কিছুমানে ধান খেতি কৰাও মই দেখিছোঁ। এইখিনি কৰিয়ে সিহঁতেওতো চলিব লাগিব।
এই অৰুণাচ, অৰুণাচল চাইডত যে বানপানী এটা যে আহিছিলে সেইটো কি আমাৰ চাইডে না নে আহি নাপাবগে নে কিনো?
এই এইটো বিষয়ে নাজানোঁ দেই। অৰুণাচলতো তাৰ যিবোৰ উম, পানী ধৰ বানবোৰ এই দিছিলে ন', সেইবোৰ হয়তো সিহঁতৰ তাতে এতিয়া বানপানীটো আহিলে বিভিন্ন অঞ্চলৰ সিহঁতৰ, সিহঁতৰ অঞ্চলত বিয়পি গল। সেই বিয়পি যাওৰনে যিবোৰ অঞ্চলৰ সৰু সুৰা নদী আছে সি সেইবোৰত চাগে পানীখিনি পৰিলে আৰু সেই হিচাপত আমাৰ যেনেকে তোৰ কেতিয়াবা কেতিয়াবা আহে ন' অলপ অলপ পানী, য়া' ত' ন' সৰু সৰু নৈ কন অলপ অলপ পানী আহে। ডাঙৰ পানীটো নাহে, তেনেকে চাগে সেই ব্ৰহৎ পানীখিনি চাগে এনেকে ভাগ ভাগ হৈ গুচি গ'ল, সেইকাৰণে আমাৰ অসমত ইমান প্ৰভাৱ টো পৰা নাই।
অ' অ' হ'বও পাৰে, এতিয়া আমাৰটো ম' মই ভাবিছিলোঁ এই হেৰি, নিউজত দিয়া মতে এই কালি পা মানে ম এই গলা তিনিদিন বৰষুণ হ'ব বুলি দিছিলে।
অহ।
অ', মানে আমাৰ পানীও লগৱা আছিলে সেইটোও হিচাপত মানে বোকাটো দি দিছিলে। কিন্তু অ', এতিয়া মানে গোটেই বোকাটো দিয়াৰ পিছত শুকাই শুকাই গৈ আছে মানে। পানী নাই আৰু কি কৰিব।
এতিয়া তহঁতৰ বতৰ বৰ এতিয়া তহঁতৰ ফালে বতৰ কেনেকুৱা?
এতিয়া আমাৰ ফালে ৰ'দ পুৰা পক আৰু ৰ'দ আৰু গৰম। অ', বেলুতো ওলোৱা নাই কিন্তু গৰম পুৰা হৈ আছে মানে।
এতিয়া বৰষুণতো দিব চাগে দেই। আমাৰ ইয়াত মানে অলপ বতৰতো মানে অলপতো সেমেকা কৰা হৈছে। অলপ অলপ ডাৱৰ মানে ওপৰত গোট খোৱা নিচিনা হৈছে সম্পূৰ্ণ নহয় অলপ অলপ ডাৱৰ।
অ', এই তহঁতৰ পাহাৰৰ তহঁতে ইমান চাগে হেৰি নহয়, আমাৰ এইটো চাইডে গৰম আহিলে মানে পুৰা আহে আৰু।
সেইটোৱে আমাৰ ইয়াত নদীও আছে পাহাৰো আছে গতিকে ইমান দিগদাৰ নহয়। কিন্তু তই এটা বৈশিষ্ট্য এটা ডাঙৰ বৈশিষ্ট্য হ'ল ইয়াতে যেতিয়া বৰষুণ দিব ন তাৰ পিছত তই আধা ঘণ্টাৰ পিছত তহঁতৰ তাত তহঁতে বৰষুণটো পাই যাবি।
অ', সেইটো তেনেকুৱা মানে তহঁতৰ চাইডৰ পৰা ষ্টাৰ্টিং হয় আৰু।
অ', আমাৰ ইয়াৰ পৰা তোৰ আৰম্ভণিটো হৈ যায়। আহ মানে কেইলে নাজানো এই বস্তু আমাৰফালৰ পৰা এইকনৰ পৰা আৰম্ভ হয় মই বহুত জেগাত শুনিছো আমাৰ ইয়াত বৰষুণ দি আজৰি হোৱা পিছত বা বৰষুণ দি থকা সময়তহে তাত, তহঁতৰ তাত বা সিফালে বেলেগ বেলেগ অঞ্চলত হয়গে।
উম, উম, গম পাইছো কথাটোয়ে।